হেল্ল'?
আহ কি কৰি আছা?
এনে মানে বহি আছ, এনে বহি আছা তুমি? ভাল, ভাল, ভাল তোমাৰ?
মোৰো ভাল দিয়া অ, তু, খানাৰ ভাত, চাত খালা?
নাই খানা বনাই আছো বৰ্তমান।
কি বনাই আছা?
এ, অলপ মানে মাংস আনিছিলো।
মাংগুৰ বনাইছা।
অ, মাংসৰ লগত বনাইছোঁ আৰু।
অ, হয়, নেকি এ। মই তোমাৰ এই মানে মোবাইল অৰ্ডাৰ কৰিম বুলি ভাবি আছিলো, এটা অনলাইনত চাই আছিলো। কি মোবাইল ভাল হয়, এনে ক'ব পাৰিব নে, মানে মইতো তোমাৰ ডিচাইডে কৰিব পৰাৰ নাই। কি মোবাইল লওঁ বুলি ভাবি আছো।
অ, কিমান মানুৰ ভিতৰত চাই আছা তুমি?
মইতো তোমাৰ এনে ভাবি আছো ভাল মোবাইল হলেতো মানে বিশ হাজাৰ, পচিছ হাজাৰৰ ভিত পেছ
হয়, নেকি।
উম, মানে এনেে কি মোবাইলটো ভাল হয় তোমাৰ বিশ, পঁচিশ হাজাৰৰ ভিতৰত।
এনেই ৰিয়েলমি ল'ব পাৰিব ভালেই হ'ব তোমাৰ।
হয়, নেকি য়েলমি, য়েলমি কি য়েলমি কি কি মোবাইল মানে?
ৰিয়েলমি এতিয়া নতুনকৈ ওলাইছে নহয়।
মান এতিয়া মই কৰায়েলি সেইটো তোমাৰ ৰিয়েলমি হয়, এইটো। মই যে, ইউজ কৰি আছো, কিন্তু
ৰিয়েলমি কি হয়, তোমাৰ ফাইভ আই ছিক্স আই না। প্ৰহ, হয়।
মোৰ এই ফাই বাই হয়।
হয়, নেকি।
অ'।
ন, ৰিয়েলমি এইটো ফ'ৰ্টিন, টুৱেণ্টি ফাইভ পাইছ ওলাইছে নহয়। ৰিয়েলমি টুৱেণ্টি ফাইভ প্ৰ'
মানে কেতিয়া, কেতিয়া লঞ্চ হৈছিলে এইটো মোবাইলটো। মানে এইট জড টুৱেটি ফ, অ'। হয়, নেকি আচ্ছা। অ, ৰবাচোন মই চাৰ্চ মাৰি চাই আছো মানে সনেকুৱ পোৱা নাই।
ইফোন চাইফোন লৈ লোৱা একেবাৰে আৰু ভাল হ'ব কেমেৰা চেমেৰা তোমাৰ ধুনীয়া হ'ব।
ব, হলেও মানে মোৰ পইচা এনে মানে আইফোন যি কয় যে অপেন বক্স তেনেকুৱা পামনে বিশ হাজাৰৰ
অ, সেনেকুৱা পাই যাবা তুমি বিশ হাজাৰত
আহ কি আইফোন পাই যে।
আইফোন তুমি টুৱেণ্টি ফাইভ থাউজেণ্ডতো তোমাৰ উ, টুৱেলভ পাই যাবা।
উ, টুৱেলভ পাই যাবা। তুমি থাৰ্টিমান কৰিলে, মানে থাৰ্টিন পাই যাবা।
অ', অ', হয় নেকি তোমাৰ এই মই তোমাৰ চালো ৰিয়েলমি কি কয় তুমি ক'লা নে ৰিয়েলমি টুৱেণ্টি ফাইভ প্ৰ টু এই বেছি দেখাই আছে, এইটোতো বত্ৰিশ হাজাৰ দেখাইছেতি। ত্ৰিশ নহলে, তেত্ৰিশ হাজাৰ মান দেখাই আছে।
হয়, নেকি অ', অ', দামটো চাগে বাঢ়িছে এতিয়া বৰ্তমান।
কেমে মানেপিফি এম পি আছে, কেমেৰাটোৰিয়েল কেম হয়, আৰু। মানে হ'লেও মানে ইমান ভাল লগা নে, মুগীটো ফোনটো।
হয় নেকি কি ল'ম বুলি ভাবিছা তুমি?
কেমেৰাতটো যে আছে আৰু মোবাইলৰ যেনেকুৱা ডিজাইন আছে এইটো মোৰ কেম মানে মোৰ মোবাইল যেনেকুৱা মম, ম, এনেকুৱছে
হয় নেকি মোক ভাল লাগে, অ, তোমাৰ কেনেকুৱা লাগে। গুগুল কেমেৰা থাকিলিব লাগে ন, সাইডৰড কেমেৰা থাকিব লাগে ন।
উ, ম এইটোকি আমাৰ ভাল লাগে। কিন্তু এনেকোৱে তিনিটা হোৱাতটোও ভাল লাগে। তেনে লামভাগে থাকে ন, তিনিটা কেমেৰা সেনেকুৱা ভাল লাগে। অ, আৰু এই দুটা কেমেৰা থাকোও ভাল লাগে কিন্তু।
হই নিকি।
তোমাক কেনেকুৱা ভাল লাগে?
মোকতো আইফোনৰ যেনেকুৱা থাকে ন, এটা ৰাইট, এটা লেফ্ট
অ', অ', হয় এইটো মজা লাগে কিন্তু। উম, হয়, এনেকুৱা মজা লাগে আৰু তোমাৰই। ফোনটো এনে চিক্সটিন নে, চেভেনটিনৰ যে আছে তোমাৰ চিধা, চিধা দুটা আছে যে গুল, গুল। সেইটো ভাল লাগে কিন্ত।
সেইটো মোক ভাল নালাগে।
অ, মোক সেইটোও ভাল লাগে কিন্তু।
তোমাৰ তুৱেলভৰো চিধাই থাকে, ইলেভেনৰো চিধাই থাকে। টুৱেলভৰ চিধাই থাকে। আহ, ছিক্সটিনৰো চিধাই থাকে, খালি এইট
ফোন যে আছে সেইটোৰ যে কেমেৰাটো বেলেগে থাকে ন অলপ ডিজাইন য়ে মজা লাগে কি চালে
উম, নাথিং। টো বহুত ভাল ফোন মজা লাগে। নাথিংটো তোমাৰ চামথিং থাৰ্টি ফাইভ থাউজেণ্ড।
থাৰ্টি ফাইভ।
অ'।
অ'। থাৰটি ফাইভ থাউজেন্ট, মোৰটো এতিয়া বাজেট নাইয়ে, মোৰটো এতিয়া টুৱেনটি ফাইভ। টুৱেন্টি পৰা মই এইটোও মই মানে বছাৰ বোৰে খজি আছো তোমাৰ।
নাথিং, তোমাৰ এক্স ওৱান পাই যায় বা টুৱেণ্টি ফাইভ টুৱেণ্টি ওৱান থ টুৱেণ্টিমানত পাই যাবা এক্সটো তোমাৰ থাৰ্টিমান যাব।
অ, আচ্ছা মই মে তোমাৰ টুৱেন্টিত লম বুলি ভাবি আছো ম, তমাৰ টুৱেন্টি ফ এনে, ধো আৰু দামটো এনেইতো মোৰ পাঁচ হাজাৰ এনে বচাবই মন আছে। মানে বছৰতো ভালেই হয় ন, কিবা, কিবি কামত আহি যায়।
ফিফটিন প্লাছ ল'ব, ম, আছে। আইফোন যিহেতু ফিফট ফিফটিন প্লাছ থাকে নহয়।
ফিফটিন ক্লাছৰ প্ৰাইজটো লা নে
তোমাৰ সিমানেই হয়, কি বোলে ছিক্সটি ফ'ৰ থাউজেণ্ড
চিক্সটি ফ'ৰ থাউজেণ্ড ন, এনে পইচা চইচা জমা কৰি আছা নে?
তেনেকুৱাতো কৰা নাই কিন্তু ভৱিষ্যত ল'ব মন আছে।
অ'।
তুমি কৰি আছা নে, পইচাটো তোমাৰ আইফোন ল'বা নে এনড্ৰইডে ল'বা?
এনডইড, এতিয়াতো মোৰ, মোৰ এনেকুৱা বাজেট নাই আৰু। ভাবিছোঁ এনড্ৰইটো ল'ম বুলি, সেইকাৰণে চাই আছিলোঁ আজি অৰ্ডাৰ দিম আৰু। ৰাতি দিম আৰু, ৰাতি অলপ কমি যায় না প্ৰাইজ বাৰটা মানত।
এই একেই হয়।
হয় নেকি, মোৰ মানে এ মই লগৰীয়া এবাৰ অৰ্ডাৰ কৰি দিছিলোঁ
উম।
তাৰ মানে কমি গৈছিল বাৰটা মানত, তই ঘৰতে আছিল তেতিয়া মই অৰ্ডাৰ কৰি দিছিলোঁ
কি ফোন অৰ্ডাৰ কৰিছিলা?
তাৰতো ৰিয়েলমি হয়, ৰিয়েলমি কিবা হয় নাজানো কিন্তু, কমতে পাইছোঁ, বহুত কমতে পাইছোঁ।
কিমান আগত অৰ্ডাৰ কৰিছিলা?
উম ফিফটিনত অৰ্ডাৰ কৰিছো ফিফটিন থাউজড আছিল, কিন্তু দামৰ আছিলে, টুৱেণ্টি, টুৱেন্টি ফাইভ সেনেক আ তোমাৰ অফাৰত, আ, ফিফটিনত পালোঁ
হয় নেকি, কিমান বছৰৰ পৰা মানে এইটো হ'ল সেইটো অৰ্ডাৰ কৰা তোমাৰ?
কি ক'লা?
এইটো ফোন কিমান বছৰ হ'ল অৰ্ডাৰ কৰা তোমাৰ-
এইটো ফোনটো তোমাৰ হ'ল এতিয়া দুই তিনি বছৰ মান হৈ গ'ল।
হয় নেকি?
এতিয়াও চলি আছে ভালে আছ উম ভালে চলি আছে, এতিয়াও ভালে চলি আছে কিন্তু। উম হয়। উম। ভালে চলি আছে, এনেকুৱা বেয়াটো একো মানে দেখা নাই আৰু মই চলাইছিলো ভাল লাগে কিন্তু, সেইটো মোবাইলৰ কেমেৰা চেমেৰাও ভাল আছে কিন্তু এতিয়াও কেমেৰা ভাল লাগে মোৰো ৰিয়েলমি হয়, আৰু তাইৰো ৰিয়েলমি হয় কিন্তু মানে
তোমাৰ কিমান বছৰ হ'ল লোৱা কেমেৰা তুমি কি নিজে- কিনিছনে, মবাইল কোনোবাই কিনছে তমাৰ-
মোৰ মানে, তুমি কি কলা এ কোনোবা কিনি দিছা মানে নিজে লৈছো আৰু- কোনে দিব আজি যুগত আজিৰ যুগত কোনোবা দিয়ে নেকি মোবাইল, মই নিজে কিনিলোঁ।
নহয়
অ', তোমাৰ কোনোবা দিছে নেকি?
ক'ত দিব, আজিকালি যিয়ে মানুহ-
অ', তে তুমি মোক সুধিলা মই- সে ভাবিলো আৰু মানে আজিৰ যুগত কুনিনো দিয়ে ন সেনেকা ফোন- আজিৰ যুগত কোনেনো দিয়ে তোমাৰ- অ', হয় নেকি? অ', আচ্ছা। কি মোবাইল দিছিলে?
ন' মোবাইল দিছিলে
অ', আচ্ছা, বাইদেউ দিয়ে ন, নিজৰ ঘৰৰ মানুহ বিলাকে দিব ন, তোমাৰ বাহিৰৰ মানুহ বিলাকে কিয় দিব নিজৰ ঘৰৰ দাদা বাইদেউ সেই, মা দেউতাই যে দিবই-
অ সেইটোতো হয় বাৰু। এনে তুমি আহা কিমান বছৰত ব্যৱহাৰ কৰিলে মোবাইলটো?
ইটো মবাইলতটো হ'ল চাগে মোৰ কিমান বছৰ হ'ল চাগে পাঁচ বছৰ মান হল। মই ইটো মোবাইলটো মানে টোৱেলোভ পাছ কৰাৰ পিছত লৈছিলো।
আৰু কিমান বস্তু ব্যৱহাৰ কৰিম বুলি ভাবিছে?
এতিয়াতো মই নতুনে চাই আছো মানে, এইটো তেতিয়া ব্যৱহাৰ নকৰে মাক দি দিম আৰু মোবাইলটো। উম এনেইতো ভালে আছে একো বেয়া নাই, এইটোয়ে যে কেমেৰা অলপ ফ্ৰণ্ট কেমেৰা অলপ বেয়া হৈছে ন। আৰু মোক মানে কিবা কিবি ভিডিঅ-চিডিঅও বনাব মন যায়, ফটো-চটো তুলিব মন যায় কেতিয়াবা সেনেকুৱা ফটো কেমেৰা ভাল নাথাকিলে আৰু ভাল নালাগে ন। ত মোবাইলটো এনেই চলাব পৰাটো চব ঠিকে আছে একো বেয়া নাই, মেইনতটো কেমেৰাই হয় মানুহৰ মানে হাতত মোবাইল থাকে মেইনতটো কেমেৰাই চলাই ন তোমাৰ আৰু এনেইতো ধোৰক হোৱাটছপ অ মানে সেইটোয়ে মানে কেমেৰা-কেমেৰাই সেইটো ইউজ কৰে।
কেমেৰাত মানে ফটো উঠাই আৰু মানে চলাহটো কেমেৰা বেলেগ মানে ছ'চিয়েল মিডিয়া প্লেটফৰ্মেই ব্যৱহাৰ কৰে।
উম হয় এনেতো তোমাৰ এনেতো যিকোনো মোবাইল তোমাৰ যেনেকা নৰ্মেল মোবাইল কেমেৰা ভাল নহ'লেও মানে তোমাৰ সেইবোৰতো তোমাৰ স ইউজ কৰিব পাৰি। কিন্তু মেইন কেমেৰাই হয় ন?
যেতিয়া কবাত ফুৰিব গ'লা। তেতিয়া মানে ফটকে মানে ফটো-চটো উঠাব লাগিলে ধুনীয়াা পৰিৱেশ দেখিলে কেমেৰাই ব্যৱহাৰ কৰা হয়।
তাকে তেতিয়াতো ভাল নালাগে বেলেগৰ মানে মোবাইল কিমান খুজি খুজি ফটো তুলিম। আজিকালি কোনেও নিদিয়ে মোবাইল, হয়নে? মোৰ মানে এজনী লগৰীয়াৰ আছে ফোন। তাৰ মানে অলপ দামী হয়। অ কি এইতিএম চাও চেমচাং কিবা আল্ট্ৰা কিবা হয় হা। তাৰ মানে ফটো তুলিবৰ কাৰণে কেতিয়াবা খুজিলে আৰু অলপ মানে টান পায় আৰু দিবলৈ। সেইকাৰণে ভাল নালাগে।
হয় নেকি, অ।
লো আৰু মই নিজৰ ভালে এটা মোবাইল ল'ম বুলি। ভাবিছো। এতিয়া পইচাটো হলে আৰু লম। এতিয়াতো এনেই এ। হয় কোৱা?
মই ভাবোঁ তুমি অলপ পইচা মানে জোতাইকৈ আইফোনে লৈ লোৱা অ'পেন বক্স ভাল হ'ব।
হয় নেকি, অপেন বক্সটো ন? উম তাকেইহে ভাবি আছো, উম।
উম দিয়া ঠিক আছে দিয়া, অ দিয়া। তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া, ধন্যবাদ। উম